অ' শুনা পাইছা?
আহ পাইছো।
শুই আছো।
উ তুমি?
অ' মই আহ ময়ো আছো বা ঘৰতে আছো। বহুত গৰম পৰিছে।
তাকতো গৰম দি আছে, বহুত গৰম দি আছে।
অ' হেৰি তোমাৰ লগত আজি বিষয় হয় বিষ তই এটা আলোচনা কৰিম ভাবিছোঁ। মানে আজ কালিতো সামাজিক মাধ্যমৰ ব্যহাৰ সকলোৱে কৰে। গতিকে এই সামাজিক মাধ্যমৰ ওপৰতে অকমান আলোচনা কৰিম ভাবিছো কেনেকুৱা হ'ব?
অ' বেয়া নহয় সামাজিক মাধ্যম তোমাৰ। বেয়া নহয় পাৰি, তুমিও
ঠিক আছে, তুমি প্ৰথমে কোৱাচোন যে সামাজিক মাধ্যমত মানুহ আজিকালি মানে মানে কিমান বোৰ মানুহে মানে কোন বয়সৰ কেনেকুৱা লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰে তোমাৰ মতে?
তেনেকুৱা, মানে মই ক'ব গ'লে মানে তোমাৰ যিবিলাক আমাৰ নতুন প্ৰজন্ম আছে, যুৱ প্ৰজন্ম মোটামুটি তেওঁলোক এ বেছি ব্যৱহাৰ কৰে, মানে বয়সস্থও কৰে বয়সস্থবিলাকও কৰে।
উম উম আজিকালিতো প্ৰায়বিলাকেই কৰে। উম উম
বয়স বিলাকো কৰে কি কামতহে কৰে। সিহঁতে মানে তোমাৰ ষাঠি সত্তৰ বছৰৰ মানুহ বিলাকে কিবা অফিচত হওঁক কিবা কামৰ কাৰণে ব্যৱহাৰ কৰে। হয়। আমাৰ মানে যুৱ প্ৰজন্মই তোমাৰ মানে বহুত ব্যৱহাৰ কৰে। দিন ৰাতি ৰাতিলৈকে কৰে মানে ৰাতিলৈকে মানে বহু ৰাতিলৈকে ব্যৱহাৰ কৰে। তে কিছুমান এনেকুৱা এনে চলাই থাকে। বস্তু তুমি ইনষ্টাগ্ৰামত ৰলচ চাই ৰিলচ চাই থাকে দেখোন আৰু, ইউটিউবত কিবা থাকে। তাৰে পিছত আৰু কিবা কানি এপছত তেনেকে চাই থাকে। মানে এনে মানে এনেই হেৰি কৰি থাক
তাকেইেতো হয়। মানে সময়তটো মানে অপব্য় কৰে, এনেকুৱা নহয় যে আমি ব্যৱহাৰ কৰিব নালাগে। লাগে কিন্তু মানে পৰিমাণত। এতিয়া কিছু মানে এ বেলেগৰ কথাটো বাদ দিছো। এতিয়া মই নিজৰ কথাই কৈছো, মানে সামাজিক মাধ্যমতটো এক মানে নিচাৰ নিচিনা পৰিণত হৈছে, আসক্ত হৈ যোৱা গৈছে ধৰা পঢ়ি থকাৰ সময়তো যদি ক'বাৰ পৰা মেছেজ এতাকে আহে বা এনেকুৱা কিবা এটা কোনোবাই ফোনে কৰে তেতিয়া মানে এই তাতেই মানে ব্যস্ত থাক পোৱা যায়। বা সামাজিক মাধ্যমৰ এতিয়া বিভিন্ন ইনষ্টাগ্ৰাম ফেচবুক এনেকুৱা ধৰণৰ আছে তাতে যদি ভিডিঅ' সমূহ চাওঁ মানে এটা পাছত এটা চাই থাকো চাই থাকো। সময়তটো কিমান মানে গুচি যায়, একো গমকে পাব নোৱাৰি হয়নে?
অ', গমেই নাপায় মানে তুমি, তোমাৰ মানে কিন্তু সামাজিক মাধ্যমটোত কিছুমান মানে হৈছে বহুত সুবিধা হৈছে, তোমাৰ যেনেকুৱা মানে এতিয়া তুমি দূৰত থাকিলেও মানে কথা পাতিব পাৰি, আগতে চিঠি দি পঠাইছিল।
উম, হয়।
এতিয়া তোমাৰ মেছেজ দি দিলে হ'ল, হোৱাটছএপত এটা মেছেজ লিখিলে মানে পাই যায় মানে, আগত এইটো একমাহ লাগি গ'ল। আৰু তুমি দ্বিতীয়তে তোমাৰ ইউ পি আই আহিছে, ইউ পি আই মানে তোমাৰ যিবিলাক পইচা পঠাব লাগে কিবা কৰিব লাগে
আগতেতো বহুত অসুবিধা আছিল। এতিয়া ধৰক কাৰোবাৰ এতিয়া চিকিৎসাৰ বাবে লাগে। ঘপককৈ দিব পাৰি ন?
এতিয়াতো তুমি ল ত দিব পাৰিবা, তৎক্ষণা দিব পাৰিবা। আগতে মানে গৈ কিনে দিব দি আহিব। সময় লাগিছিল, তেনেকুৱা এতিয়া মানে ভালো হৈছে কিছুমান বস্তু, কিছুমান বস্তু বেয়াও হৈছে মানে ভাল এইবিলাকে ভাল হৈছে মানে, এতিয়া তুমি-তুমি ধৰা কাৰবাৰ লগত কথা মানে, তোমাৰ ঘৰৰে কোনোবাই আমেৰিকাত আছে মানে তোমাৰ কিবা তুমি তুমি তেওঁক চাবৈ মানে তুমি ভিডিঅ' কল কৰি চাব পাৰা, কি কৰি আছে, মানে আগতেটোটো সেইটো নাছিল।
চিঠি লিখিব লাগিল হয়, আকৌ চিঠিখন তোমাৰ এমাহ, দুইমাহ, তিনিমাহ পৰ্যন্ত লাগি গ'ল হয়।
হয় হয়, এইটোৱে আৰু। তুমি কি ভাবা?
হয়, তোমাৰ কথাখিনিত মই মানে, সামাজিক মাধ্যমৰ মানে আমাক বহুখিনি মানে উপকাৰিতা আছে সামাজিক মাধ্যমৰ। যেনেকৈ তুমি ক'লা আমি কাৰোবাক, মানে অতি সহজতে মানে আমি এ ইটাৰনেট তেতিয়া আমি কাৰোবাক মানে, কিবা বাৰ্তা প্ৰেৰণ কৰিবলেকে থাকিলে আমি ক, বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, বা তেওঁলোকক আমি যদি বহুত দিন দেখা নাই গতিকে আমি ভিডিঅ' কলৰ জৰিয়তেওঁ আমি তেওঁলোকক চাব পাৰোঁ বা আমাক চাব পাৰে। সেই ধৰণৰ সুবিধা হৈছে আৰু ইউ পি আইৰ কথা ক'লা যিহে তো মানে এতিয়া ধৰা মই যদি ক'ৰবাত হস্পিটেলত আছোঁ, মোক যদি টকাৰ প্ৰয়োজন হয় মই ঘৰত বা বন্ধুবৰ্গক কলো, তেতিয়া তেওঁলোকে মোক অতি সহজতে মোক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰে বা ইউ পি আইৰ জৰি পঠিয়াব পাৰে, যিটো মানে আগতে বহুত কষ্টকৰ আছিল। আহিয়ে দিব লাগিব। যাৰ ফলত সময়ো লাগিছিল আৰু টকাওঁ খৰচ হৈছিল।
এটা কথা মানে, মানে বেয়া কি, বেয়া কিহত মানে হৈছে মানে, মানে অ', সুবিধাটো ক'লো, অস মানে অসুবিধা মানে কি হওঁক বেয়া বেয়াওটো হেৰি
হয় হয়, বেয়া-বেয়া বহুত হৈ আছে। যেনেকে ধৰা তোমাৰ অ', মানে এতিয়া ইউ পি আই হোৱাটো হোৱাৰ পিছত এতিয়া কিছুমান মানে, দুষ্টচক্ৰই কেনেকুৱা মই এটা ঘটনা শুনিছোঁ যে দোকান বিলাকত তেওঁলোকে যায়, গৈ লয় মানে যিটো স্কেনাৰত তেওঁলোকে স্কেনাৰত স্কেন কৰি পেমেন্টো কৰে, কৰাৰ পিছত কিন্তু পইচাটো যোৱাওঁ দেখা দিয়ে দোকানীক, তাৰপিছত কিন্তু পইচাটো আচলতে নাযায়, সেইবিলাক ফেক কিছুমান মানে এপৰ জৰিয়তে বা কেনেকৈ কি কৰে ময়ো সিমান ভালদৰে নাজানো, কিন্তু এনেকুৱা মানে দুষ্ট কৰে বুলি শুনিছো, আৰু মানে এতিয়া কি হৈছে সামাজিক মাধ্যম জৰিয়তে, কিছুমান মানে, অশ্লীল ভিডিঅ' প্ৰেৰণ কৰি মানে ব্লেকমেইলিং টাইপত মানে যিসমূহ কাণ্ড হৈছে আমাৰ অসমতে মানে, ডিব্ৰুগড়ৰ ফালে এটাও ঘটনা হৈছে। চিকিৎসক এজনক তেনেকুৱা কৰিছিল, পাছত তেখেতে প্ৰায় উম আহ লাখ টকাৰ ওপৰত মানে, মানে ধন মানে দিব লগা হৈছিল। এনেকৈ ব্লেকমেইলিঙৰ জৰিয়তে
মানে মানে, মানে এইবিলাক তোমাৰ ক'ব গ'লে এইবিলাক চাইবাৰ হয়।
চাইবাৰ হয় অপৰাধ মানে বহুত বহুখিনি হৈছে। বহুখিনি বাঢ়ি গৈছে।
হয় আৰু তোমাৰ কিছুমানে ফল্চ কৰে মানে তোমাৰ কেতিয়াবা তোমাৰ তাতো আহিকিনি তোমাৰ কিছুমান নম্বৰ বিচাৰিব। পাছৱৰ্ড বিচাৰে, মই ষ্টেট বেংকৰ পৰা কৰিছো এনেকে তেনেকে তোমাৰ লগা হৈছে, কিবা কাৰণে লাগা হৈছে তোমাৰ এ টি এম নম্বৰটো ক'ব লাগিব, তাৰ কিবাওঁ কব লাগিব, হে সেইবিলাক কিন্তু অলপ, অলপ চেভ হ'ব লাগে।
ঠিকেই, আৰু আজিকালি মানে বোলে মাজত ওলাইছিলে যে কিবা ডিজিটেল এৰেষ্ট কৰা বুলি এনেকৈ মানে ভাবুকি দিয়ে তাতো মোৰ তাতো মানে এনেকৈ আহিছিল। কল এটা আহিছিল, ডিজিটেল এৰেষ্ট কৰা বুলি মই তেতিয়া ভালদৰে বুজি পোৱা নাছিলো, বহুত ভয় খাইছিলো। পাছত মই অকণমান চাই মেলি বা বেলেগৰ পৰামৰ্শ লৈ গম পালোঁ যে এনেকুৱা, তেওঁলোকে মানে দুষ্ট চক্ৰ কিছুমানে ফ্ৰদ কৰে এনেকুৱা ধৰণৰ, তুমি কি? কোৱা এই ক্ষেত্ৰত ডিজিটেল এৰেষ্ট বুলি কৰা বুলি কয় কিবা।
অ' ডিজিটেলৰে ইয়াৰ বিষয়ে মই বাৰু ভালদৰে নাজানো, শুনি উ শুনিছো কিন্তু মই বস্তু
মানে তোমাক ধৰা ফোন বা হোৱাটছএপৰ জৰিয়তে মানে কোনোবা পুলিচৰ মানে ভেষত মানে ড্ৰেছ পিন্ধি মানে তেওঁলোকে কয় যে আপোনাক এটা শেষ অপৰাধত আপোনাক, গ্ৰেপ্তাৰ কৰা হ'ব যদি আপুনি, কৰ্টত হাজিৰ হ'ব লাগিব। লাগিব গতিকে আপুনি ইমানখিনি জৰিমনা যদি ভৰে। তেতিয়া আপোনাক ৰেহাই দিয়া হ'ব সেনেকৈ মানে পইচাটো সৰকাব বিচাৰে গম পাই নে? গতিকে ভাবিছোৱা কিমান মানে কেনেকুৱা কি কাণ্ড হৈ আছে।
হয় মানে তোমাৰ এতিয়া সামাজিক মাধ্যমৰ কাৰণে বহুত যুৱক যুৱতী শিকিব দিতে ানে মানসিক চাপতো ভুগি আছে। তোমাৰ যি কেইখন বুলি কয়।
ইংলিছত। এই টো কিন্তু হেৰি হৈছে মানে বহুত তোমাৰ বহুতে সেনেকুৱা হৈছে মানে মানসিক চাপত আৰু তোমাৰ মানে কি সামাজিক মাধ্যমটো তোমাৰ মানে এতিয়া হেৰি হৈ গৈছে মানে নহ'লে চলিবই নোৱাৰে।
হয় হয়, সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে বাৰে সকলোৱে ব্যৱহাৰ কৰে প্ৰায়।
হয় হয়, তেনেকুৱাই তো।
উম, সামাজিক মাধ্যমৰ এতিয়া, আমি যদি আৰু এটা বেয়া দিশ কওঁ মানে এতিয়া মানুহখিনিয়ে কি হৈছে ৰাতি কি খোৱা টোপনিও মানে টোপনি এতিয়া মই নিজৰ ক্ষেত্ৰত টোপনি যোৱাৰ ক্ষেত্ৰত মানে তাৰ আগত যি সামাজিক ব্যৱহাৰ কৰো তাৰ ফলত কিন্তু টোপনিও ক্ষেত্ৰত কি হৈছে?
হয় হয় মানে, তোমাৰ তুমিটো বহুত সতি হলে মানে তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ পাৰে। স্বাস্থ্য ভাল মানুহজনৰ মানে টোপনি বহুত কম হৈছে এতিয়া তোমাৰ ল'ৰা বিলাকেই হওক ছোৱালী বিলাকেই হওক তোমাৰ যিমান মানুহ আছে মানে ভাই, ৰাতি লৈকে মোবাইল চাই থাকা দুই আ্হৈতা টা তিনিটা এই তিনিটা দুইটা বজালৈকে মোবাইল চাই থাকে।
ঠিক হয়।
টোপনি হেৰি হয় হেৰি বিলাকে গা বেয়া লাগি থাকে এনেকুৱা এ সেনেকোৱা তাইপ মানে হৈছে এতিয়া মানে তোমাৰ।
দিনত বেছি টোপনি মাৰে চাবা তোমাৰ আমাৰ যিবিলাক নতুন প্ৰজন্ম আছে। মানে দিনত বেছি টোপনি আহে মানে।
হয় হয়, তেওঁলোকে যাৰ ফলত মানে কাম কাজ বিলাকো ভালদৰে কৰিব নোৱাৰে। টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলত, গা বোৰ বেয়া লাগি থাকিব তাৰ পিছত মই আৰু এটা সামাজিক মাধ্যমৰ ভাল দিশ এটা বিষয়ে কও যিহেতু বহুখিনি বেয়া দিশৰ কথা কলো ভাল এইটো মানে যে আমি সামাজিক মাধ্যমৰ পৰা বহ খিনি মানে তথ্য লাভ কৰিব পাৰো ধৰা কৰ'বাত মানে কিবা এটা আহ মানে ক'ৰবাত, দুৰ্ঘটনাটাই হ'ল সেইবোৰ আজিকালি সামাজিক মাধ্যমত পাই থকা হয় বা কবাত কিবা, এটা মানে ধৰা চাকৰি খবৰ এটায়ে ওলাইছে, তেনেকুৱা ধৰণৰ খবৰবোৰ আমি সামাজিক মাধয়মৰ জৰিয়তে, পাওঁ গতিকে তেনেকুৱা ধৰণৰ এইবোৰ মানে ভাল দিশ।
হয় হয় মই বুজি নাপালোঁ তুমি কি কলা মানে ভালদৰে মই
অ' মই কৈছোঁ যে মানে সামাজিক মাধ্যমত এতিয়া কিছুমান ভাল দিশটো এনেকুৱা হৈছে যে চাকৰিৰ খবৰ কিছুমান পোৱা যায় সামাজিক মাধ্যমৰ জৰিয়তে বা কিছুমান এনেকুৱা বাতটা বাতৰি পোৱা যায় যত মানে ধৰা কৰ'বাত তুমি এতিয়া আজি বানপানী হৈছে তেতিয়া তুমি সিফালে গৈ আছা গতিকে তুমি সামাজিক মাধ্যমৰ পাই ত পালে তেতিয়া ভাবিবা অঁ মই আজি ইফালে দেখোন ইমান ডাঙৰ বানপানী হৈছে মই আজি ইফালে নাযোৱাই ভাল হ'ব। মই আজি ইয়াত নাযাও এনেকুৱা ধৰণৰ মানে আগতীয়াকৈ কিছুমান খবৰ পোৱা যায়।
হয় হয় সেইটো মানে সেইটো ঠিকে কৈছা তুমি মানে ইয়াৰ ফলত মানে তোমাৰ বা অলপ মানে নিউজ বিলাক পাই থকা যায় মানে ক'ত কি হৈছে, মানে কোনখন দেশত কি হৈছে তাত কি এ চব নিউজ আজিকালি পাই যোৱা যায় মানে তোমাৰ
হয় গতিকে মানে যেনেকৈ সকলো বস্তু ভাল বেয়া দুটা দিশ থাকে এই সামাজিক মাধ্যমৰ ঠিক তেনেকৈ ভাল বেয়া দিশটো দুটা আছে। আমাৰ কথা হ'ল আমি ভালখিনি লৈ বেয়াখিনি আঁতৰ কৰিব লাগে।
হয় হয় হয় হয় হয়। ঠিক আছে বাৰু আজি ৰাখিছো, অ'।
হ'ব দিয়া ধন্যবাদ।